অ
আহ কি খবৰ?
আহ হোষ্টেলত আছো।
অ কি খবৰ?
এ ভালে আছে। তুমি?
অ ভালেই বাৰু মোৰো।
অ কি
বাকী চাহ খাইছা?
অ খাইছো এতিয়া নোটছ লিখিব বহি আছো এতিয়া। নোটছ লিখিব কাৰনে
আহ কিহৰ নোটছ?
মেডিকেল চাৰ্জিকেলৰ আজি চাৰে দি ছিলে এইটো লিখিব লাগিব।
ময়ো তাকেই কৰি আছো বাৰু।
হা হা
হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ শুনি আছা?
শিকোৱা
অ বাকী আউটিং যোৱা নাই নেকি?
অ ম যোৱা নাই এইটো চান ইটো দেওবাৰ দিনত যাব চাগে। উ
হেল্ল'
এতিয়া কি কৰি আছা।
মই নটছ লিখি আছো।
কিহৰ নোটচ
আমাৰ এন এছ এন নটছ আছিল আছিলে লিখা নাছিলো। তাকে
মইয়ো কিবা প্লেনো লিখিব দিয়ে অ
অ কে প্লেন লিখা হোৱা নাই।
অহ হোৱা নাই ধেৰ আছে।
আৰু আহ কি কয়। প্ৰেজেণ্টেছন আৰু হেৰিটো হ'ল না নাই
অ এইটো মই ষ্টাৰ্টো কৰা নাই।
অ ময়ো কৰা নাই। দেৰিকে কৰিম কাৰণ এতিয়াতো একজামৰ পাছত হেৰি হ'ব নহ ছামাৰভেকেচন
তাৰ পাচত কৰিম আৰু এই প্ৰিন্সিপাল মেমে দিয়া হেৰি কৰিলা প্ৰশ্ন কি কাকত কেইখন?
অ নাই কৰা।
মই অলপ কৰিছো দুটা পেজ কিন্তু আৰু কৰাই নাই।
আৰু এইফালে এগজামো আহিল নহয়।
অ এগজাম আহি আছে। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
লো হেল্ল'
হেল্ল'
অ শুনিছ নে?
অ এতিয়া শুনি পাইছো আগতে শুনি পোৱা নাই।
এতিয়া য'ত আছে তাতে থাকিবা কাৰণ নেটৱৰ্কটো নাপায় ভালকে।
হয় নেকি?
অ মাজে মাজে এই তাকে নহলে কটা যাব ফোনটো?
বাকী হেৰি কি কয় এনে কৰবাত ফুৰিব যোৱা নাই নেকি আগতেও এনেকে হেৰি আৰু তনত ক'ত ক'ত গৈছা।
বেলেগ জাগা যোৱা নাই আমি অকল ফেঞ্চিতে যাই থাকো।
অ ফেঞ্চিত যোৱা বাকী কৰ'বাত ফুৰিব। ফুৰিব যোৱা কথা আছিলে নহয়।
অ শ্বিলং যাম। ভাবি আছো। কিন্তু কাপোৰো নাই টকাও নাই হেল্ল' হেল্ল' উছ নচ পৰ হেল্ল'
হেল্ল' অ অ শুনি আছো। হেল্ল'
আহ কি হৈছে?
শুনি আছো ঐ মাজে মাজে কিবা নেটৱৰ্কটো প্ৰব্লেম দি আছে।
এতিয়া
অ এতিয়া শুনি আছো। অ ক'ত ক'ত যাব বুলি কৈছিলা শ্বিলঙৰ এনে প্লেনিং কৰিছে নে
শ্বিলঙৰ জেগাটো ফিক্স নাই কিন্তু যাম বুলি ভাবিছো। ক'ত ক'ত যাম জেগাটো ফিক্স হোৱা নাই এতিয়ালৈকে
অ এনে ওচৰতটো যাবা কিজানি ন?
অ ওচৰতে যাম। দূৰত যাবৰ কাৰণে পইচা নাই।
অহ অহ তাকে
বাকী ফেঞ্চিত কেইদিন হ'ল যোৱা মানে অ গৈছিলাই নে? কেইদিনমান আগতে এনে দেৰি হ'ল যাবৰ কাৰণে
দুই সপ্তাহ মান তিনি সপ্তাহ মান হৈছে চাগে যোৱা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ শুনি শুনি পোৱা নাই নেকি? অ শুনি আছো।
এ কি কয় মাজতে ফটো দেখিছিলো নহয় ৱাটাৰ ফল চাব গৈছিলা নেকি কৰবাত।
আমি
অহ
ৱাটাৰফল অ আগতে গৈছিলো আমি আগতে গৈছিলে আমাৰ ফাৰ্ষ্ট ইয়াৰ টাইমত গৈছে আমি
অ নহয় এদিনা মান তে ৱাটাৰ ফল গৈছিলা নে তোমালোক মানে দেখিছিলো মই।
গৈছো
অ
নামো পাহৰিলো মই এতিয়াতো।
অ বাৰেগাও আছিল নেকি তুমি লিখি দিছিলা তলতে
অ অ হয় হয় হয় হয় মই পাহৰিলো মই
অ তাকে মানে ভালে লাগিছিল ঠাইো কিন্তু ভালেই লাগে
অ ভাল। ভালে আছে হ'লেও অলপমান দূৰ আছে। হেল্ল' হেল্ল হেল্ল' হেল্ল' হেল্ল'